অ, নমস্কাৰ।
মানে কেনেকুৱা আছে আপুনি?
আছোঁ ভালে।
অ, কি কৰি আছে?
একো কৰা নাই বহি আছো আৰু।
অ-অ। তেন্তে কি বিষয় লৈ কথা পাতিব আপুনি আজি?
আজি আমি
পৰিয়াল পৰিকল্পনা বিষয় লৈ আলোচনা কৰোঁ নেকি? পৰিয়ালৰ তাৰ মানে আমাৰ যিটো ঘৰুৱা পৰিৱেশত আমি থাকোঁ, আমাৰ পৰিয়াল পৰিকল্পনাৰ প্ৰয়োজন আছে। সমাজত আমি এটা তাৰ মানে এটা বস্তু লৈ যাব লাগে যে আমাৰ সমাজখন পৰিয়াল যাতে ডাঙৰ নহয়। আজিকালি আমি সকলোৱে ক'বলৈ গ'লে শিক্ষিতৰ এটা প্ৰভাৱ আমাৰ গাঁৱ এ আহিছে। ইমান দিন আমি, যেনে কামাৰ দেওঁ তা বা তাৰ দেউতা বা আমাৰ দাদা সিহঁতে অলপ অশিক্ষিতা আছিলে।
উম।
সেইতো যেনেকোৱা হয়তো আমি ল'ৰা ছোৱালী জন্মৰ ক্ষেত্ৰতো আমি এটা প্ৰভাৱ পেলাব পাৰোঁ।
হয়।
আমি যদি আলোচনা কৰোঁ সেইখিনিমি অৱৰোধ কৰিব লাগিব। আজিকালি দুটা তিনিটা চাৰে পাঁচটা লৰা সন্তান জন্ম দিয়ে।
হয়-হয়।
এইখিনি আমি অলপ যদি আমি যুৱ সমাজে বা ডেকাসকলে যদি অলপ পদক্ষেপ লোৱা যায়। এইখিনি আমি বন্ধ কৰিব পাৰিম নেকি?
হ'য়, পাৰিম। যিহেতু মানে আগৰ দিনত মানে মানুহে মূৰ্খ আছিল আৰু সেইকাৰণে মানে তেওঁলোকে মানে আঠটা নটা দহটা এনেকৈয় স লৈছিল আৰু আজি আজিকালি মানুহে শিক্ষিত হোৱাৰ পিছত। মানে সেইটো হৈ গৈছে মানে হাম দ হামাৰে দ। মানে দুটা-দুটা কৰি সন্তান লৈ আছে, স-সেইটো মানে ভাল। যিহেতু আমাৰ অ মানে ভাৰতৰ, ভাৰত দেশৰ মানে জনসংখ্যাটো মানে আটাইতকৈ বেছি। আগত দেশ আছিল কিন্তু এতিয়া ভাৰত দেশটো আট্‌হে আটাইতকৈ বেছি জনসংখ্যা। হেল্লো?
ত বস্তু কি? খিলি আমি ল'ৰা সন্তান বা ল'ৰা-ছোৱালী জন্ম দিলেই আমি আমাৰ আন্তক্ষ হ'য় নাই
কি হল? হেল্লো? হেল্লো? হেল্লো? ইচ্‌